হেল্ল' অহ' অ' কি কৰিছা? হে মই আম টেঙা কাটি আছ ছিলো
অ'। মই এই কাপোৰ অলপ শুকালে, সেইখিনিকে সামৰি আছোঁ। ৰ'দত দিয়া, কালিয়ে ধোৱা কাপোৰ আছিলে সেইখিনিকে সামৰি আছোঁ এতিয়া।
এ, গছত মানে শেহতিয়া আম কেইটামান আছিলে যে
অ'।
অ', তাকে পাৰি পেলাই খাওঁ বোলো।
অ', আম আছে মানে লাগি?
অ'। বেছি নাই, কেইটামান আছিলে গৈ। একে নিমখ জলকীয়া, অ', অ' নিমখ জলকীয়া দি খাওঁ বোলো। আপুনি খায় তেনেকুৱা আম?
অ', খাওঁ কিনি আনিলে, খাই ভালেই পাওঁ। টেঙা
উম, অ', অ'। উম।
টেঙা খায়
হেৰি এই পিঠা টেঙা খাই, এই মানে হেৰি কেক এটা বনাব লাগিব। এই ছোৱালীজনী কেক খাওঁ, খাওঁ কৈ আছে যে, তাকে ঘৰতে বোলো বনাই দিম বুলি ভাবি আছোঁ আজি, অ', জানো, জানো আৰু অলপ।
কেক এই অৰ্ডাৰয়ো লোৱা নেকি? মই নাজানোঁ বনাবলৈ।
অ', এই অৰ্ডাৰ লোৱা নাই। ঘৰতে বনাই কৰি খাওঁ আৰু কেতিয়াবা, কেতিয়াবা, কেতিয়াবা, অ', অ', ঘৰতে খাবলৈ।
কেনেকে বনোৱানো?
হেৰি এই হেৰি লাগে ময় দা বা আটা চুজি দিয়ো বনাব পাৰে, তাৰপিছত আকৌ বিস্কুট যে, আছে বিস্কুট যে, সেয়াও বনাব, সেয়া দিয়ো বনাব পাৰে, অ', যিকোনো বিস্কুট মেৰি গল অ ', মেৰি গ'ল্ড তাৰপিছত আকৌ এই চকলেটৰ বিস্কুট থাকে যে
অ'
সেয়া মানে মিক্সাৰত দি পেলাই গুড়া কৰি পেলাই বনাব পাৰে। মই আজি হেৰি ময়দা দিয়ে বনাম। অ মইদা দি মানে কেনেকে অ হেৰি লাগে, কণী লাগে। তাৰ পিছত আকৌ ৰিফাইন তেল, তাৰপিছতে চেনি, বেকিং, সেইকেইটা বস্তু লাগে আৰু প্ৰথমতে। চেনী চে চব বস্তু মানে এটা নিৰ্দিষ্ট বাতি এটা জোখত লব লাগে। একে সমানে মানে। সমান জোখৰ হয়, হে এটা বাতিয়ে মানে জোখ কৰি কৰি বস্ত বস্তুটো ল'ব লাগে আও।
অঁ।
যদি বাতিটো জোখত দিয়ে তেনেহলে, অহ ময়দা এবাতি দিব। তাৰপিছত ৰিফাইন এবাতি লাগিব। চে চেনিও সেই তেনেকে একবাতি দি দিব। দি পেলাই, কণী জোখমতে দি দিব।
কিবা অসুবিধা হ'ব নেকি?
একো অসুবিধা নহয়। খালি মিঠাটো হব লগা কাৰণেহে মানে চেনীটো দিয়া যায়। মিঠৈ দিলেও একো নহব ভালেই হ'ব মই কিন্তু মিঠৈ দি বনোৱা নাই চেনী দিয়ে বনাইছো
অ নহয় সুধি চোৱা মিথৈ দিলে কিবা অসুবিধা হ'ব নেকি অ
এই মিঠাটো হবলৈ কাৰণে মানে চেনটো দিয়া যায় মিঠৈটোতো মিঠাই দিব পাৰিব ৰ মানে ৰংটো ভাল হ'ব চাগে তেতিয়া আৰু মিঠৈটো দি দিলে হনে অ
তেনেকুৱা হ'ব
উম এই চেনিখি দিলে হেৰি কৰিব লাগ আছ চেনি খিনি চেনি খিনি প্ৰথমতে মিক্সাৰত দি পেলাই মানে অলপ অকনমান সময় হেৰি কৰি দিম মিচ্ছাৰটো ঘূৰাই পেলাই গুড়া কৰি দিব লাগে তাৰপিছতে হেৰি ৰিফাইনখিনিৰ লগত সেইখিনি মানে ধুনীয়াকে মিক্স কৰিব লাগে আও
উম।
পেলাই তাৰপিছতে হেৰি ময়দাখিনি দি দিব লাগে, ময়দাখিনি দি অলপ সময় মিক্স কৰি পেলাই জল-অ', একে শেষত মানে হেৰি বেকিংটো যে একবাৰে শেষত দিব লাগে, সেই বেকিংটো গো-দি পেলাই মিছ কৰি দিব লাগে, দি পেলাই, বেকিং পাউডাৰটো দিব লাগে, অ', পাউডাৰটো দিব লাগে, অ', চ'ডাটো মানে বেছ বেছি কাৰা হৈ যায় গৈ। চ'ডাটো দিলে। বেকিংটো দিলে ধুনীয়া, জোখত কেও খাই ভাল লাগে, তাৰপিছতে বিছ মিনিটমান থৈ থৈ দিব লাগে ঢাকি পেলাই। ঢাকি থৈ, তাৰপিছত এই এ হেৰি চিলভাৰ চ-এনেকুৱা চিলভাৰ সৰু চচ থাকে নহয়। তাতে এনেকে বাতি নিচিনাও থাকে চিলভাৰৰ আজি, তেনেকুৱা পাই নহয় কিনিবলৈ, অ' সেই তেনেকুৱা কিনি পেলাই ল'লে কে তাতে ধুনীয়াকে ৰিফাইনখিনি সেই বাতিটোত, যিটোত মানে, ময়দাখিনি দিম আৰু, তাতে ৰিফাইন অকণ সা সানি ল'ব লাগে
উম।
সানি পেলাই তাৰ পিছত সেই উম, ময়দাখিনি তাত বাতিটো দি পেলাই
উম, গৈ-গোল গুলি থৈ দিয়া ময়দাখিনি আৰু।
অ', গুলি
তাত পানী চানী দিব লাগে নেকি আকৌ?
নাই পানী দিব নালাগে, হেৰিত তেনেকে খালি অ', কণী আৰু ৰিফাইনটোতে মিছ হৈ যাবগৈ, তাৰপিছতে আপুনি হেৰিতো বনাব পাৰি কেৰাহীত যে
অ'।
কেৰাহীত, কেৰাহীটোত নিমখ অকণ দি ষ্টেণ্ড এডাল দি পেলাই, সেই চচটো মানে ময়দা খিনি থকা চ-মিশ্ৰণ খিনি থকা চচটো সেই হেৰি ষ্টেণ্ডডালৰ ওপৰত দি পেলাই ধুনীয়াকে ওপৰত ঢাকনা মাৰি দিব লাগে। মানে হাৱাটো যাব যাবলৈ নোৱাৰাগে মানে সমান যুগত ঢাকন মাৰি দিব লাগে ধাকন মাৰি দিয়া পাছতে উম অ ভাপ খিনি মানে যাব নোৱাৰ নোৱাৰাকে দি দিলেই হৈ গ'ল তাৰপাছতে বিচ ত্ৰিশ মিনিট মানৰ পাছ অলপ চাব লাগে এনেকুৱা বাহৰ শলা এডাত লৈ পেলাই। এনেকে হানি। পেলাই মানে চাব লাগে আৰু ভিতৰত কি। সিজিছে নে নাই। তাৰপিছত যদি মানে সিজে তেনেহলে সেই বাঁহৰ শলাডলত একো লাগি নাহে ধুনীয়া হেৰি হৈ চাফা হৈ থাকিব। অ যদি নি মানে লাগি আহিব মাহৰ শলা এডালত। তাৰপিছতে তেনে, হৈ গ'লে তেতিয়া নমাই থৈ দিলে হৈ গ'ল আৰু লাহেকে তাৰপাছত ঠাণ্ডা হোৱাৰ পিছত। চাইদে চাইডে এনেকে চুইখন সোমাই দি পেলাই, ঘূৰাই পেলাই, কেকটো উলিয়াই পেলাই উলিয়াই দিব। ধুনীয়াকৈ মানে কেকটো হৈ যায়, বাৰু
হৈ যায় আগৈ তেনেকৈ ময়ো বনাই চাব লাগিব অঁ, আৰু বিস্কুটৰ বনালে তেনেকেই বনাব।
অ বিচ অ একেই এক। তেনেকুৱাই বিস্কুটৰ খিনিও সে তেনেকে।
বিস্কুটত হেৰি কণী দিব লাগে নে নালাগে।
অ কণী দিব লাগে কণীটো দিলে মানে ফুলে আৰু ধুনীয়াকে ফুলি আহে। তাৰপিছত চো চুজি দিও বনাব পাৰে চুজি দিলে মানে চুজি বনালে চুজি দি বনালে হেৰিটো নালাগে। কণী দিব নালাগে। গাখীৰ অ, গাখীৰ বা দৈ দিব লাগে দৈ নিদিলে গাখীৰ দিও বনাব পাৰে। অ'গাখীৰ, ৰিফাইন। চেনি তেনেকে দি বনাব পাৰে।
অ, তিয়াই থ'ব।
অ' অলপ সময় তিয়াই তেনেকে একে একে হেৰিতে মানে তিয়াই থৈ দিব লাগে নিয়মতে, তিয়াই থৈ পেলাই ধুনীয়াকে আকৌ তেনেকে বনালে হ'ল আৰু কেৰাহীত নিমখ বা ষ্টেণ দি পেলাই তাৰ ওপৰত সেই কেকৰ চচটো বহাই দিব লাগে আও। অ' কি কি বনাই আপুনি কি কি বনায়?
সেইবিলাকহে ঘৰতে বনাই থাক।
অ'। মিঠৈ লাডুটো কেনেকৈ বনাই? মই মানে মিঠ মিঠৈ লাডুটো বনালে ভাল নহয়, নাজানো যে, বনাবলৈ ঢিলা হয়, নহ'লে বাৰু একেবাৰে টান হয়। ধুনীয়া জোখত নহয় মানে, কেনেকে বনাই?
পিঠাগুড়িখিনি ভাজি ল'ব লাগে বুলি জানাই ভাজি পেলাই চালি ল'ব লাগে। চাউল চলা চালনি থাক যে, আমা ঘৰত ধান খুন্দাই অনাৰ পিছত চাউল অ', এই লাডু, লাডু খিনি তেতিয়া তল হেৰিত নহ লা, হেৰি পিঠাগুড়ি চালিলে লাডু, লাডু যে, হয়, অ', ভাজিলে লাডু, লাডু গোটা, গোটা নোলাই জানো? অ', সেই লাডুখিনি দিলে মানে হেৰিটো মিঠৈৰ লাৰুটো বেয়া হয়। গুটি, গুটি হেৰি হয়, যে খিনি দিলে তেতিয়া সমান নহয়, মানে আৰু লাৰুকেইটা ধুনীয়া মিহি হয়, যে, সেই তেনেকুৱা নহয় অ', সেইকেইটা মানে অ' থ'ব লাগে। অঁতৰাই থৈ‌ পেলাই যিখিনি তলত পৰিব, সেইখিনি ল'ব লাগে
অ'।
এক কেজি মান মিঠৈ ল'লে, এক কেজিমান চা-হেৰি পিঠাগুড়ি ল'ব লাগে। আধা কেজি ত' হেৰি অনুপাতে দি দিব লাগে আৰু মিঠৈখিনি আধাকেজি মিঠৈ লৈ পেলাই পিঠাগুড়ি খিনি মিঠৈখিনি, পিঠাগুড়খিনি মানে যোৱাকে হ'ব লাগে আৰু। পিঠাগুৰি পিছত ভাজি পিঠাগুৰি ৰ'লেও কথা নাই। প্ৰথমতে এই তিল কেইটামানো দিব লাগে তাত। ভাজি পেলাই, মিঠৈখিনি পগাই থাকিবা, পগাই থাকোঁতে তিল কেইটামানো দি কিবা তাতেই তিল দিৱাত জালুকৰ গুৰি দিবা জালুকৰ গুৰি দিলে খাই ভাল লাগে। পগাওঁতে দি দিবা, পানী এই যদি আধা কেজিমান মিঠৈ হয়। আধা কেজি মিঠৈ ল'লে তেত তিয়া আধা কাপমান পানী দিবা। কাপটো কেনেকুৱা চাই ল'বা আও যদি ডাঙৰ কাপ হয় আধা আধা কাপ দিবা, যদি সৰু কাপ হয় একাপেই দি দিবা। দিয়াৰ পিছত মিঠৈখিনি পগাই থাকিবা। পগাই থাকোঁতে এ টা এনেকে হাতে দি চুই চাবা ফ ফেন ফেন হয় নহয় মিঠৈ পগালে মানে অকণ গোন্ধ এটা আহে।
অহ
ন গোন্ধ এটা নাহে জানো, মিঠৈ সেই মিঠৈ গোন্ধ অহালকে নাই এনেকে ভাটা এখনেদি লৰাই থাকিব লাগে নহয়, ৰৈ থাকিব নালাগে, লৰাই থাকিব লাগে মানে পাঁচ মিনিটৰ পিছে পিছে পেলাই পিনে এনেকে গতিকে হাতত, বাতি এটাত পানী হেৰি পানী অকণ লৈ লবা পানী খিনি লৈ বোলে তাত এই মিঠৈ পকাই থকা মিঠৈ খিনি হাতাখনে লৈ বাতিটো পেলাই দিব লাগে, পেলাই দি মিঠৈ সেই গলিবাক লগত মিহলি হৈ যায়। তেতিয়া মানে সেইখিনি হুনাই মিঠৈ থৈ পগোৱা যদি পানীত দিয়াৰ লগতে মিঠৈখিনি অকণমান গো বান্ধি আহিছে।
উম আহ অ', তাৰপিছত? হেল্ল', অ'।
এই তেতিয়া এই হেৰিত এই হাতেদি এনেকে কৈ মিঠৈ খিনি
অ'।
সূতাৰ নিচিনা ওলালে তেতিয়া মি-পিঠাগুৰি খিনি মিঠৈখিনি নমাই পিঠাগুৰি খিনি লৰাই থাকিবা। লৰাই থাকোতে তে তেতিয়া হেৰিত বেছি মানে হেৰি নকৰিবা আৰু লাডুখিনি বনাবলৈ এই অকনমান জ জুলীয়া মানে ঢিলা হৈ আছে আৰু তেতিয়া আকৌ পিঠাগুৰি ডলা এখন বা বাচন এটাতে পিঠাগুৰি খিনি থৈ পেলাই পিঠাগুৰি কেইটামান ছটিয়াই, ছটিয়াই লাডু বনাবা তেতিয়া মানে জোখ খৰ হ'ব।
অ', অ'।
বেছি‌ হেৰি নহয় আৰু তেতিয়া। টান, ঢিলা একো নহয়, মেডিয়াম খাব পাৰা মানে ধুনীয়া হয়, তেতিয়া। যদি বোলে গোটেই খিনি পিঠাগুৰি কেৰাহী দি দিলোঁ তেতিয়া মানে টান হ'ব।
অ' বনাই চাব লাগিব।
থৈ দিব লাগে। থৈ দিয়াৰ পিছত বনাব লাগে। তেতিয়া ভাল হয় আৰু।
অ' মই বনাই চাম ৰব। পিঠাগুৰিৰ খালেনে?
চোন।
অ'। বনাব লাগিব মই, তেনেকেই উম হ'ব দিয়ক। অ' অ' হ'ব দিয়া ন। অ'।